অহ', শুনিছো শুনিছো।
হয়, কি কৰিছা?
মই আছো
মই কি কৰিম আৰু মই এ এই তোমাৰ অলপ আইতাৰ মানে ভৰিখন টিপি দি আছিলো। মানে ভৰি বিষ হৈছে আইতাৰ বহুত, তাকে ভাবিলো অলপমান ভৰিখন টিপি দিওঁ। কেইদিনমান ধৰি মাৰ মানে তোমাৰ এমাহ মান ধৰি, হয় মানে এমাহ মান ধৰি কি হৈছে তোমাৰ আইতাৰ ভৰি ফুলি থকা হৈছে, নাজানো কিয় বা, মানে বৰ অসুবিধাৰ সৃষ্ট অ, অসো বিধা হৈছে দেই। বাকী কোৱা ভালনে? সঁচাকে মানে যিহেতু আমাৰ মানে, হয়, হয় শুনা পাইছো, তুমি শুনিছা?
অ, অ শুনিছোঁ দিয়ক, কওক
হয়। হয় মানে যিহেতু ধৰা আ ককা আইতা আমাৰ পৰিয়ালৰে অংশ হয় ন, আমি যেতিয়া সৰু থাকো তেতিয়া ককা আইতাই আমাক চোৱা চিতা কৰে, বা এ ভালদৰে কেতিয়াবা অসুষ হলে আমাক উম, আমাৰ ওচৰতে গোটেই ৰাতি বহি থাকে। ত' এতিয়া ধৰা, ককা আইতা বুঢ়া হৈ গৈছে, এতিয়া আমাৰো এইটো দায়িত্ব হৈ দিয়ছ ছোঁন। আমি যাতে চোৱা চিতা কৰো ককা আইতাক নহয়নে?
হয়, হয় আৰু পিছে, ত' আপুনি আৰু আইতাই চাহ পানী খালে নে নাই?
অ, খালে খালে, খালো ৰ'বা একেলগে। চাহ পানী খাই উঠি পিনেটো, আইতাৰ ওচৰত বহিছোঁ।
অকনমান বুজি বুজি আহি আছে সেইটো চাই ল'ব, আহ, বাৰু আমি এতিয়া যিহেতু, অ, এতিয়া শুনিছো, মানে মই এইটো ক'ব বিচাৰিছো যিহেতু তোমাৰ যিহেতু আপোনাৰ বৰ্তমান এতিয়া গৰমৰ বন্ধ আহি পৰিছে, বৰ্তমানতো গৰমৰ বন্ধ চলি আছে, আমাৰ তেনেকুৱা বিশেষ একো কাম নাই, বিশেষ কাম মানে কি আৰু, এ মোবাইলটো চোৱাৰ বাহিৰে জানো বৰ্তমান আজিকালি কিবা কাম আছে?
সঁচাকে, ঘৰত থাকিলেতো তাৰ বাহিৰে একো কামেই নাই।
অ, সেইকাৰণে মই ভাবো, আপুনি যিটো কাম কৰি আছে আহ, সেইটো কাম আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগে সক হয়টু কাৰোবাৰ নাই, কাৰোবাৰ হইটো কোনোবা, কোনোবা ছোৱালীয়ে অ, মাকক ৰ লগত ৰান্ধনী ঘৰত, বা ক কোনোবা লৰাই দেউতাকৰ লগত খেতি পথাৰত বা কাৰোবাৰ দেউতাকৰ দোকান আছে দোকানত তেনেদৰে আমি সকলোৱে গৰমৰ বন্ধ দি এটা তেওঁলোকক সহায় কৰিব পাৰো
হয় একেবাৰে সঁচা কথা মানে আমাৰ সকলো অ সকলোৰে মানে দায়িত্ব যে আমি আমাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ সকলৰ মানে যেতিয়া আমি সময় পাওঁ এই বিশেষ সময়ছোৱাত মানে তেওঁলোকৰ লগত অতিবাহিত কৰিব লাগে বা তেওঁলোকৰ অ কাম কৰাত বা যিকোনো অ ধৰা তেওঁলোকৰ গাবেয়া থাকিল বা যেনেকে তুমি কলা মাক ৰান্ধনী ঘ়ৰত সহায় কৰি দিয়া সেই সকলোবোৰ কাম মানে আমি হাতত তুলি ল'ব লাগে বা কৰাৰ কাৰণে চেষ্টা কৰিব লাগে তেতিয়াহে ধৰা ভৱিষ্যতে আমাৰো বহুখিনি সহায় হব দিয়া চোন তাৰ জৰিয়তে
হয় একদম ঠিক কথা কৈছে আৰু আচলতে আজিকালি কি হৈছে আজিকালি মানে আমি আচলতে আমাৰ মা দেউতাৰ পৰাই শিকো কিছুমান ম মানে মোৰ বাৰ তেনেকুৱা নহয় আমি মানে কেনে কেনেকুৱা হয় মা দেউতাই যেতিয়া মানে ডাঙৰ হৈ যায় তেতিয়া মানে মাৰ কথা শুনি মানে নিজৰ পত্নীৰ কথা শুনি স্বামীজনে কি কৰে নিজৰ মাক দেউতাকে গৈ লাষ্টত গৈ অনাথ আশ্ৰমত বা মানে কি কয় এইটো বৃদ্ধ আশ্ৰম থাকে যে
হয়
সেইবোৰত থৈ আহে মানে
সঁচাকে সঁচাকে সচাকে আজিকালি তোমাৰ এইটো ন যথেষ্ট পৰিমানে দেখা পাই আছো ময়ো মানে মোৰ ওচৰৰে ঘৰৰ কাষৰ এ কি বুলি কয় খুড়া খুড়ী বুলি মাতি থাকো দিয়াচোন উম সিহঁতৰ মানে বয়ো জেষ্ঠ মাক এজনী আছিলে মাকজনী মানে যেষ্ট খিনি মানে তোমাৰ বয়স হৈ গৈছিলে এ দিয়াচোন তেসেতৰ তেতিয়া মানে কি হ'ল তেওঁলোকে মানে সদায় বাহিৰত যায় কাম কৰিবৰ কাৰণে মানে দুয়োজন খুড়া খুড়ীয়ে বাহিৰত কাম কৰে ত' তেওঁলোকে ওলাই যায় বা অ আইতাজনীৰ ঘৰতে থাকে তেতিয়া মানে কি কৰিলে সিহঁত মাজতে এ সেই আইতাজনীক তোমাৰ বৃদ্ধাশ্ৰমত থৈ আহিলে বোলে তেওঁলোকে মানে হেৰি কৰিব নোৱাৰে বুলি কয় অ কি চাব নোৱাৰি নোৱাৰি বুলি কয় কাৰণ বাহিৰত ওলাই যাই থাকে তেওঁলোক তেওঁলোকৰ হাতত সময়ে নাথাকে কিন্তু মই ভাবো যে এইটো কৰাতো মানে তেওঁলোকে যথেষ্ট খিনি মানে বেয়া কাম কৰিছে কাৰণ সৰুতে যেতিয়া তেওঁৰ উ তেওঁৰ মাক দেউতাকে যেতিয়া বাহিৰত কাম কৰিবলৈ যায় সেয়ে তেওঁলোকেও যদি সেইটো কথা ভাবি লয় বোলে মই আম মোৰ লৰাটোক বা ছোৱালীটোক চাব নোৱাৰো এ তেতিয়া যদি সিহঁতকো যদি ধৰা তোমাৰ এ সৰু ল'ৰা ছোৱালী য'ত থৈ এত চাইল্ড তোমাৰ হোম তাতে যদি থৈ আহিলে হয় তেতিয়া তুমাৰ সিহঁতৰ কেনেকুৱা লাগিলে হয় ভাবাচোন তুমি
হয় হয় আপোনাৰ চিন্তামতে বাৰু ময়ো একমত আপুনি খুব ধুনীয়া কথা কৈছে মানে মই সেই দৃশ্যটোৰ লগত মানে মই নিজক ৰিলেট কৰিব পাৰিছোঁ যদি সেই সময়ত যদি আমাক যদি এনেদৰে কৰি তুলি হয় আমি আমাৰ কেনেকুৱা হ'ল হয় তেতিয়া ধৰক উম যেতিয়া ধৰক কিছুমান বাচ্ছা ধৰক এডপ্ট কৰিব ন এ-এ- এডপট কৰিব আহিলে হয় আমাক যদি এডপট নকৰিলে হয় বেলেগজনক এডপ্ট কৰি লৈ গ'লে হৈ
হয় হয় সচাকে মানে অ ধৰা এতিয়া যেতিয়া আজিকালি যেনেকুৱা ল'ৰা ছোৱালী বিলাকৰ ধৰা তোমাৰ চিন্তা ভাৱনা সেই চিন্তা ভাৱনাটো যদি সেই সময়ত যদি আমাৰ মা দেউতাই যদি সেনেকুৱা চিন্তা ভাৱনা ৰাখিলে হয় তেতিয়া আমি আজি যিটো পৰ্যায়ত আছো সেই পৰ্যায়ত টো থাকিব নোৱাৰিলো হয় আমাৰ নিশ্চয় আজিৰ জীৱনৰ লগত সেই জীৱনতটো নিশ্চয় মানে বহুতখিনি বেলেগ হলেহয় কাৰণ সেইত সময়ত মানে আজি আমি যিমানখিনি সুবিধা পাইছো বা মা দেউতাৰ পৰা যিমানখিনি আমি সহায় পাইছো সেই সময়তো আমাক আমি আমি ক'ত থাকিলো হৈ ক'ত নাথাকিলো সেইখিনি কোটো আমি মানে একো গম নাপালো হয় বা- আঁ মানে কি উ। মই এইটো কথা বুজি নাপাও যে যদি মাক দেউতাকৰ মনত এনেকুৱা ধৰণৰ ভাৱধাৰা নাহে তেনে ল'ৰা ছোৱালীৰ মনত কেনেদৰে কেনেদৰে এই এনেকুৱা ধৰণৰ ভাবধাৰা আহিব পাৰে মই সেইটো কথা বুজি নাপাও। মানে কি যে হৈ গৈছে আজিকালি ল'ৰা ছোৱালী বোলে মানে তেওঁলোকে কেৱল নিজৰ লগতে ব্যস্ত নিজক লৈ তাকে উ, মানে আ, ব্যস্ত হৈ থাকে যে তেওঁলোকক কেবল নিজক হে লাগে বেলেগ কাকোৱে নালাগে কিন্তু তেওঁলোকে পাহৰি যায় যে মানে নিজৰ যেতিয়া দৰকাৰ হ'ব বা প্ৰয়োজন হ'ব তেতিয়া বাকী কোনেও তেওঁলোকৰ লগত মানে থিয় হৈ নাথাকে মানে তেওঁলোকৰ মাক দেউতাকক বাদ দি। কিনে নহয় নে?
হয় আপুনি কোৱাৰ নিচিনাকৈ মই আপোনাৰ চিন্তা মতে একমত, যেনেকে আপুনি ক'লে বৰ্তমান প্ৰজন্মটো কেনেকৈ শিকিছে, বৰ্তমান প্ৰজন্মইটো মই ভাবো কাৰণ বৰ্তমান প্ৰজন্মটোৱে এখন সমাজতকৈ বেছি সময় থাকে সেই মোবাইলৰ ইণ্টাৰনেট জগতটোৰ লগত। গতিকে ইটাৰনেট জগতটোত বিভিন্ন ধৰণৰ মানে চিৰিজ দেখা পাওঁ, যেনে ধৰক ৱেব চিৰিজ তাৰপিছত আ, অ' টি পি চিৰিজ এনেকুৱা আ, মানে এনেকুৱা চিৰিজ বিলাকৰ ফলতে তেওঁলোকে মানে শিকিছে মানে আচলতে।
হচাগে কিন্তু ধৰা তোমাৰ ঠিক আছে বাৰু চিৰিজ বিলাকত দেখাই কিন্তু তাতে তোমাৰ ধৰা তা শিকিবলগগীয়া যথেষ্টখিনি থাকে তেওঁলোকে শিকিবলগীয়াখিনি নিশিকি পিনে যিখিনি ধৰা বেয়া থাকে সেই বেয়াখিনিহে লয় কিন্তু আমি যিহেতু আমি সৰুৰ পৰাই পঢ়ি থাকো যে তোম আমি যেতিয়া বেলেগৰ কিবা চাও বা যিকোনো ধৰা ধাৰাবাহিক হওক বা উ, বা চিনেমা হওক যিকোনো আমি বস্তু নাচাওঁ কিয় সকলোৱে কয় যে তাৰে সদায় ভাল গুণটোহে লবা বা বেলেগক তুমি যেতিয়া দেখা পাবা বেলেগৰ পৰা ভাল গুণটোহে লবা বেয়া বেয়া গুণটো তেখেতৰ নলবা আ-আ, মানে মই যেতিয়া কলেজ জত যাই আছো ন' কলেজৰ মানে ধৰা সদায় মানে আমাৰ যিজন প্ৰধান শিক্ষক প্ৰধান শিককে সদায় লয়। যে আ, তোমালোকে অ' যেতিয়া ৰাতিপুৱাৰ আমি প্ৰাৰ্থনা কৰো তেতিয়া তাৰে পিছত প্ৰধান শিক্ষকে সদায় কৈ থাকে যে তোমালোকে সদায় বেলেগৰ ভাল গুণটোয়ে ল'বা, বেয়া গুণতটো নল'বা কিন্তু আজিকালিৰ যিটো ডেকা চাম বা ল'ৰা ছোৱালীবিলাক আছে, যুৱক যুৱতীবোৰ আছে তেওঁওলোকে মানে উ, এই ভাল গুণটো বান্ধি পিনে বেয়া গুণটোহে আগত তে মানে তেওঁলোকে লয় যে বেয়া গুণটো আগতে মানে উম, তেওঁলোকে সামৰি লয়। নাজানো কিয় বা তেওঁলোকে সেইটো প্ৰতি বেছিকে আকৰ্ষিত হয়। তেওঁলোকে নিজেও ভাবি নাচায় যে এইটো বস্তু কৰিলে বেয়া হয় বা এইটো কৰিব নালাগে, তেওঁলোকে জানি ম পিনেও কৰে নহয় নে?
উম, উম, ত' আপুনি ঠিক কথা কৈছে বৰ্তমান মানে কিয় তেনেকুৱা হৈছে আচলতে জানি শুনি মানে আপুনি যে ক'লে জানি শুনি তাতে বহুত কথা লুকাই আছে। আচলতে তেতিয়া মই যেতিয়া মানে মেট্ৰিকৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া মই জানো যে মই পঢ়িব লাগে কিন্তু মই ইউটিউবৰ মানে সেই সময়ত মোৰ ইনষ্টাগ্ৰাম নাছিল চ' মই কি কৰিছিলোঁ মই ইউটিউবৰ ইউটিবত চৰ্চ দিছিল কিন্তু ইউটউবত মানে চৰ্ট চাব পৰা ফেচিলিটি এটা দিছিল।
হয়।
তোমাৰ মই সেই সেই সেই কটাই কটাই কটাই, সেই চাই চাই চাই চাই সময় বিলাক কটাইছিলো কিন্তু মোৰ মাইণ্ডত এইটোও পুলি আছিল যে মই পঢ়িব লাগে, মই এই চৰ্ট চাই থাকিলে নহয় কিন্তু ইফালে মই আ, চাইও থাকো মানে জানি শুনি কৰাৰ নিচিনা কয়।
হয় হয় একেবাৰে সচা কথা, সেইকাৰণে মই যিমানখিনি পাৰো মানে মোৰ সময়খিনি ধৰা পৰিয়ালৰ লগত আ, মানে অতিবাহিত কৰিবলৈ চেষ্টা কৰো বা মোৰ ককা মই ককা নাই বাৰু এতিয়া কিন্তু আইতা আছে আইতাৰ লগত অতিবাহিত কৰিবলৈ চেষ্টা কৰো। এতিয়া মানে মোৰ মাৰ গাও ইমান এটা ভাল নহয় বা মোৰ আইতাৰ গাও ইমান এটা ভাল নহয় ত' মই মানে চেষ্টা কৰো যে সিহঁতক যিমানখিনি পাৰো সিমানখিনি সহায় কৰিবৰ কাৰণে। আৰু মানে এতিয়া ধৰা এমাহ মান ধৰি মোৰ আইতাৰ কি হৈছে ভৰিখন তিলি থকা হৈছে যাৰ ফলত আইতাক মানে যথেষ্টখিনি ধৰা মানে অসুবিধা পাই আছে। মই মানে আজিও বা কালিও মানে তেখেতক নিমখ তুম এই গৰম কৰি পিনে নিমখৰ টোপোলা বনাই লাহে লাহে থেকি দিছিলো, যাৰ ফলত ধৰা তেখেত ভৰি ফুলাটো অলপমান সাধাৰণ ভাৱে কমি গৈছিলে, এ বা ক্তৰকো দেখাই আছে কিন্তু দ-ইমান এটা ভাল ফল পোৱা নাই। কিন্তু তেওঁলোক ধৰা তোমাৰ এই চোৱা চিতা কৰাটো আমাৰে দায়িত্ব হয় ন, কাৰণ আম-মই যেতিয়া সৰু আছিলো আইতাই মোৰ-মোৰ এবা-এবাৰ ধৰা বে-বেমাৰ হলে বা জ্বৰ উঠিলে, গোটে ৰাতি মোৰ কাষত বহি পিনে বা মোৰ লগত শুৱে শুই থাকে। বহি থাকে বা গোতেই ৰাতি মানে কটাই দিয়ে মোৰ মোৰ লগতে থাকি কিনে, আৰু এতিয়া মোৰে দাইত্ব ন যে মই তাতে চোৱা চিতা কৰোঁ মাঁক হওঁক আইতাক কাৰন আম-আমাৰ অবিহনে বা আমাৰ সৰু আ, না নাতি পুতিটোৰ অবিহনেটোন তেওঁলোকৰ আৰু কোনো নাই, নেকি কোৱা?
হয়-হয়, তুমি আপুনি একম ঠিক কথা কৈছা, আৰু মোৰ মানে মই যেতিয়া সৰু আছিলোঁ যেতিয়া মই ক্লাছ ছা-ছিক্স ছেভেন মানত পঢ়িছিলো চাগে, তেতিয়া মোৰ ককা এটা আছিল। ককা আইতা থাকোঁতে, ছিক্স ছেভেন নহব চাগে ক্লাছ দ্বিতীয় বা তৃতীয় হব তেনেকুৱা যেতিয়া মই পঢ়িছিলোঁ তেতিয়া মোৰ ককা আইতা আছিল বৰ্তমানৰ তেওঁলোকক মই হেৰাইছো মোৰ জীৱনৰ পৰা। অ', বাৰু যি নহওঁক মানে তেখ-তেতিয়া ক-ক আইতা নাছিল আইতা আছিল যদিও আইতাৰ লগত তেনেকুৱা নাছিল বাৰু, কিন্তু ককাৰ লগত আমি সদায় ৰাতিপুৱা ওলাই গৈছিলোঁ, ৰাতিপুৱা মানে ছয়টাতে উঠিছিলো তেতিয়া। ছয়তা পাঁচটাত উঠো, উঠি কিনি ককাৰ লগত অকনমান ফুৰি আহিলোঁ ককা আৰু মই, কিন্তু যেত তিয়া ককা ঢুকাল তেতিয়াপা না মই কেতিয়াবা জল্দি উঠিপাইছোঁ উঠিপাইছোঁ মানে তেতিয়া যেতিয়া মই ক্লাছ টোৱেল্ভৰ প্ৰিপাৰেচন চলা ছিলো যেতিয়া মই ক্লাছ টেনৰ প্ৰিপাৰেচন চলাইছিলো বৰ্ডৰ তি তিয়াই যে ৰাতিপুৱা উঠিলোঁ আৰু, তাৰ পিছত ৰাতিপুৱা উঠা কোনো বৰ্তমানতো নহয়ে বৰ্তমানতো পাহৰিয়েই গৈছোঁ আৰু ধৰা। নমস্কাৰ
সঁচাকে ঠিকেই কৈছা আৰু এ, যেতিয়া মোৰো ককা আছিলে তেতিয়া ককাই মোক কান্ধত লৈ-লৈ এ পলিঅ খুৱাবলৈলৈ গৈছিলে সৰু থাকোঁতে, ধুনীয়াকে মানে পলিঅ' খুৱাব উঠাই লৈ গৈছিলে আৰু ৰা-ৰাতি যেতিয়া ধৰা তোমাৰ লাইন গৈছিলে, তেতিয়া ৰাস্তত ওলাই আহি পিনে আমি ককা, আইতা আৰু মোৰ ভন্টি সেই সকলো মি-মিলি পিনে কাবাডী খেলিছিলোঁ। ইমান ভাল লাগিছিলে সেই দিনবোৰ মানে এতিয়াও মনত পৰে দিয়াচোন যথেষ্ট খিনি মনত পৰে।
হয়-হয়, বাৰু যি নহওঁক সেইবোৰ দিনটো আৰু কেতিয়াওঁ ঘূৰাই নাপাওঁ কিন্তু আমাৰ কৰ্তব্য আমি পালন কৰি যাব লাগিব। কেতিয়াবা কাৰোবাৰ যদি ককা আইতা নাই তেনেহ'লে আমি নিজৰ মা দেউতাক শুশ্ৰূষা কৰিব লাগিব। দিয় কিয়নো তেওঁলোকে আমাৰ জীৱন দিছে তেওঁলোকে আমাৰ জীৱনৰ প্ৰথমটো ডালু গুৰি বা শিপা।
হয়-হয়, একেবাৰে সঁচা কথা, এতিয়া আমাৰ সকলোৰে দায়িত্ব যে আমি আমাৰ বয়োজ্যেষ্ঠ সকলৰ মানে ভালদৰে চোৱা চিতা কৰোঁ। বাৰু আজি হয়-হয়, বাৰু বহুত ভাল লাগিল দে। কথাখিনি পাতি। ঠিক আছে বাৰু সামৰিছোঁ, হয়।